হেল্ল'
অ হেল্ল'
কি কৈছ?
এনেই ওলাই আহিছিলোঁ এফালে টাউনৰ ফালে, তই?
হেৰি যে কি কয় শুনাচোন মই এনেই আছো দোকানৰ ওচৰতে।
অ অ
বাকী কিবা কিবি কথা ভাবিব লাগিছিলে নহয় কি এনেকে থাকিলে নহ'ব নহয় আমি।
উম সেইটোৱে মই ভাবিছিলো টো বিছনেছ এটাৰ কথা।
তোমাৰ মই মানে গাহৰি ফাৰ্ম এখন খোলাৰ কথা ভাবি আছিলোঁ।
উম ভালে ভাবিছ।
তাকে গাহৰি ফাৰ্ম খনৰ কাৰণে এতিয়া আমি কি কৰিব লাগিব কি অলপমান ভালকে আলোচনা টো কৰিলে ভাল আছিলে।
ভাল আছিল অ প্ৰথম এইটো তোৰ গাহৰি ফাৰ্মৰ কাৰণে ভাল চাই ধৰ জেগা এডোখৰ চাব লাগিব জেগা এডোখৰ।
ভাল চাই জেগা মানে আমাৰতো ইয়াত আমাৰ চাপৰি ফালে মাটি আছেই ভালেমান মাটিয়ে আছে। তাতে যদি আমি যদি অলপ ভালকে ঠিক-ঠাক কৰি লওঁ তেতিয়াতো আৰু চব মানে ধৰ হৈয় যাব।
হৈ যাব বাৰু তে সেইটো তাত ধুনীয়াকৈ লাইটৰ ব্যৱস্থাটোত
লাইটৰ কাৰণে বাৰু লাইটৰ ব্যৱস্থাটোৰ কাৰণে আমি ভাবি আছো মই ভাবিছো। মানে বিশেষকে মানে ধৰ চলাৰ চিষ্টেমটোয়ে যি কৰিম সেইটোৱে দিয়ে কৰিম। কাৰণ সেইটো চৰকাৰৰ ফালৰ পৰা দিয়াও আছে। আহ সেইটো চবতে চলিয়ে আছে যেতিয়া চৰকাৰ ফালৰ তাকে চলাৰটো আকৌ ইফালে আমাৰ গাহৰি ফাৰ্মৰ কাৰণেও ধৰ ইমান আমাৰ এনে ধৰ ইনভেষ্ট কৰিব লাগিব আমি। হ'লেও ধৰ বেছি বেছি নকৰিলেও হ'ব কাৰণ সেইটো কাৰণেও মানে চৰকাৰৰ ফালৰ পৰা এটা দিয়ে গাহৰি ফাৰ্মৰ কাৰণেও।
দিয়ে বাৰু দে অ তোৰ মাটি এডোখৰ ভাল চাই ধৰ
উঁম মাটি বাৰু মাটিৰ টেনচন নাই মাটি আছে। সেইটো কৰিব পাৰি, আকৌ নহলে এই যে মাল টনা গাড়ী যে ডাম্পাৰ চাম্পাৰ তেনেকে আৰু মানে ক'বাত কণ্টেক এটা মই পাইছিলো মানে মই যোৰহাটৰ ফালে পাইছিলো আৰু মোৰ দাদা এজন আছে দাদা এজনৰে মানে ধৰ এনেকা জে চিপি চে চিপি আছে আৰু।
অঁ।
তাতে মানে আপোনাৰ এয়া কি কয় ডাম্পাৰ দুই তিনিখন মান লাগিছিলে লৈ লওঁ বুলিয়ে ভাবি আছিলোঁ।
অঁ লৈ ললে ভাল হ'ব ধৰ তোৰ এতিয়া ওচৰৰ টাউনৰ ফালে চব ধৰ বিল্ডিং বিলাক বনোৱাইছে ন। তাতে ধৰ তোৰ পথাৰৰ পৰা মাটি ধৰ আকৌ নদী বালি চালি নি কৰি ধৰ ভাল হ'ব এইটো
সেইটো কাৰণেই মানে মই ভাবিছিলোঁ কি দাম্পাৰ দুই তিনিখনমান লৈ লওঁ। তাৰ কাৰণে ভাবি, মই মানে নৰক কি আৰু মই ভাবছো দুই দুখন মতো দুখন লোৱা মানে এতিয়া মোৰ কেপাচিটি আছে। আৰু দুখন যদি, তুমিও লৈ দিব পাৰা ভাল হৈছিলে, চাৰিখনমান আমি যদি এটা জেগাত ইনভেষ্ট কৰি দিওঁ সেইটোও বেয়া নহয় ন।
সেইটোয়ে মই প্ৰথম এতিয়াতো বেংকৰ পৰা লোন এটা ল'ব লাগিব মানে,। আৰু লোনটো লোনটো হৈ গ'লেই ধৰ দাম পাৰ ইফালে দুখন কিনি দিম,। কিনি লম, তাৰপিছত ধৰ যিকেইটা বাছে সেইকেইটা ধৰ গাহৰি ফাৰ্মত ইনভেষ্ট কৰিব পাৰিম। আছা অ বাকি বী যোন কেইটা থাকিব ধৰ সেইকেইটা দো ধৰ ঘৰতে ধৰ হাঁহ কেইটামান
অ পাৰি পাৰি আছে মোৰো ছাগলী আছে বাৰু দহ বাৰজনী মানো ছাগলী আছে। হাঁহো বিশটামান আছে, এ খালি মুৰ্গী পোৱালিহে উঠাব।
মুৰ্গী পোৱালি হলেতো মানে হেৰি মেচিন এটা আনি ল'ব লাগে কণী ফুটোৱা। এতিয়া ধৰ মানে বহুত সুবিধা হয়, এতিয়া ধৰ এৰ এ চল্লিশ পঞ্চাশটা মান ধৰক কণী ফুটাব পাৰি মেচিনটোতে,।
আচ্ছা অ মই মানে কি হয় মোৰ পাছফালে মাটিডোখৰ আছে ন কথামান মাতি আছে পাছফালে তাতে মানে মই এ ছাগলী কেইটা আছে হাঁহ আছে হাঁহ হাঁৰ কাৰণে সৰুকে বাৰু বেছি ডাঙৰকে নহয় সৰুকেই গাত এটা খান্দি তাতে মাছ টাছো কেইটামান ঘৰৰ কাৰণে চলি যায় ধৰ। সেইটো তেনেকে চলাই আছো আৰু সেইটো মানে মোৰ আছেই বাৰু সেইটো মই চলাই থৈছো। তাতে মানে মই এতিয়া সেইটোৱে ভাবি আছো কি মুৰ্গীটো কাৰণে ব্ৰইলাৰ ফাৰ্ম এখনে খোলাটো বেয়া নহয় কিন্তু। মানে মোৰ মানে এতিয়া তেনেকে তেনেই থাকিবলৈ মন নাই মানে কিবা কিবি হোৱা মানে জেগাত জি টি কৰি দিলেহে কিবা এটা হ'বগৈ।
উম এই খা মানে যোনটো গাততটো সেইটো অলপ ডাঙৰ কৰি দিলে হ এটা ফিচাৰীও হৈ যাব।
উম্।
তাতে ধৰ চৰকাৰৰ ফালৰ পৰা যোনটো ধৰ মাছ মীন পালনৰ কাৰণে ধৰক পইচা এটা দে সেইটো দি তাত ধ মাছ চাছ দিব। পাৰিবি তাৰ পিছত ইফালো হাঁহ হাঁহটো পুহিল তাতে উম।
অ হাঁহ পুহিম বুলি যদি ভবা হয় হাঁহৰ কাৰণে টেনচন নাই আমাৰ পথাৰত তে গাত এটা আছে মানে আমাৰ হয় এই উম। পুখুৰীতে বাৰু সেই পুখুৰীটোতে যদি আমি চাং। পাতি পেলাই যদি হাঁহটো ৰাখি দিওঁ দিনত তাত মানে ধৰ পুুৰীটো ভিতৰত দিনত সমানে হাঁহখিনিও চৰিব পাৰিলে তাত মাছ পুহিবও পাৰিলো আমি। যাহ'ল আৰু ইফালে আকৌ ওপৰত হাঁহখিনি ৰাখি দিলেই হ'ল ৰা সন্ধিয়া সময়ত।
অ তাতে ধৰত এতিয়া দুইটাই ভাল হ'ব তেতিয়া ধৰ হাঁহৰ যোনটো হেৰিটো।
উম তাৰপাছত তাৰ চাইডতে ধৰ তাৰ ছাইডতে আৰু অকণ মাটি আছে সেইখিনি জেগাত ব্ৰইলাৰ ফাৰ্ম এখন খুলি দিয়ে ভাল।
ব্ৰইলাৰ ফাৰ্ম অ ব্ৰইলাৰ ফাৰ্মখন খুধিলেও তেতিয়া ভাল হ'ব কোম্পানীৰ আডাৰডত।
কোম্পানী আণ্ডাৰতে ময়ো সেইটোৱে ভাবিছোঁ কোম্পানী আণ্ডাৰত কৰাটো ভাল হ'ব নেকি তাত তেতিয়া আমাৰ ইমান এটা মানে উ ইনভেচটো কৰিব লাগিব হ'লেও ইমান টেনচন নাথাকে আৰু অলপমান।
সেইফালৰ পৰা অ সেইফালৰ পৰাই পোৱা যাব বাৰুতে তেতিয়া আধা খিনি সুবিধাটো কোম্পানীৰ পৰাই পোৱা যাব ত' লাইটৰ, অ দানা খিনি ন দানা খিনি কোম্পানীৰ ফালৰ পৰাই দিয়ে খালি লাইটৰ বিলতো ধৰ নিজে দিব লাগিব আৰু তেতিয়া চাগে,
উ চোৱা চিতা খিনি
চোৱা চিতাখিনি চোৱা চিতা কাৰনে মানুহে এটা ৰাখি দিলেই হ'ল এৰি আমাৰ গাঁৱে আছে নহয় পাৰ্থৱ বুলি লোৱাটো
অ পাৰি পাৰি তাকে আখীৰ দিব পাৰি।
তাক ৰাখি দিলে বেছি ভাল হব সি ধৰ চব ফালৰ পৰা ধৰ চাই কৰি থাকিব। পাৰিব আমাৰ ঘৰৰ ওচৰৰে যেতিয়া ল'ৰা
অ গাঁৱৰে লোৱা। মোৰ কিন্তু অ সেইটো হয় মোৰ কিন্তু মানে মই কি ভাবি আছিলো চাপৰি ফালে ডাঙৰকে এখন মানে ফাৰ্ম খুলি দিওঁ নেকি
উ সৰু সুৰা হলেও চলি যাব কিন্তু চাপৰিত মানে ডাঙৰকে ফাৰ্ম খুলিলে মানে দিগদাৰ দাই হব মানে তোৰ তালৈ ধৰ এতিয়া বিজুলী সুবিধাতটো যোৱা নাই নে
ন বিজুলীৰ কাৰণে টেনচন নাই ন কাৰণ আমি হেৰি কৰিলে হ'ল নহয়। চ'লাৰ টো লৈ ললে হ'ল ন
চলাৰটো ললেও হ'ল তাতে ধৰ এতিয়া মান তটো বাঘ চাগ ওলাই থাকে ন অ
হ'লেও যদি আমি ভালকে যদি উ মাটি ভেটি এটা ভালকে ওখ কৰি নহ নহ নহয় আমাৰ এতিয়া যদি ভাল কে ডাঙৰকে ভেটি এটা যদি আমি বনাই লওঁ মাটি চ দিদি ধুনীয়াকে জেগাটো ওখ কৰি লৈ চাইডত যদি গ ফেঞ্চি দি ৱাল গাঁঠি মানে ফেঞ্চিং দি ফেঞ্চিং দি মাৰি দিলেই হ'ল ৱাল মানে ফেঞ্চিঙৰ ৱাল দি দিলেই হ'ল। ফেঞ্চিঙৰ ৱাল ধুনীয়াকে লগাই মাজত ধুনীয়াকে ঘৰ এটা বনাই চাইডে চাইডে গোটেই ফ্ৰাম খুলি দিয়াই ভাল। তেনেকে এক চাইডে ব্ৰইলাৰ থাকক এক চাইডে গাহৰি থাকক এক চাইদে বোলে হাঁহ থাকিলে মাছ কাৰণে গাঁত পুখুৰী এটা কৰি এনেকৈ অলপ ডাঙৰ ডাঙৰকৈ মানে ভাবি মই ভাবি আছো মানে তাৰ কাৰণে মানে অকলে কৰিল হ'ব অকলে কৰিব নোৱাৰিম সেইকাৰণে মই ভাবিছো কি আমি দুই তিনিটা মান মিলি সেই কামটো কৰাটো ভাল হ'ব যেনে এতিয়া মোৰ লগত আছে মোৰ লগত এটা আছে ধৰ কৌশিক বুলি এটা আছে সিও কৰিম বুলি কৈছিলে টোৰ ধৰ সিয়ে মই আলোচনা কৰিছিলো এইটো কথাক লৈ আমাৰ দুটা টো আমাৰ দুটা ফিক্সড হৈয়ে আছে তেনেকে আৰু এটা আছে আমাৰ গাঁৱৰে ঘৰৰ ওচৰে মানে বিশাল বুলি কয়
আহ
হিও আছিলে আমি তিনিটা হ'লোয়ে আৰু যদি তুমিও উলুৱাই যোৱা চাৰিটা হৈ যাব চাৰিট কৰিলে অলপমান টুৱেণ্টি ফাইভ পাৰ্চেণ্টকে হ'ব আৰু ভাল হ'ব তেতিয়া
ভাল হ'ব অ চাৰিটা মানে বেছি মানুহ হৈ গলে প্ৰফিটটো অলপ কম হৈ
প্ৰথমতে প্ৰফিটটোৰ কথা পাতি ভাবিলে নহব ন সেইকাৰণে আমি ভাবিছোঁ কি অলপমান প্ৰথমতে প্ৰফিটটোতকৈ বেছি অকণমান ভালকৈ হেৰিটো বনাই লওঁ ইনভেষ্টটো কৰি লওঁ তাৰপাছত অলপ লাহে লাহে প্ৰফিট হৈৰি গৈ থাকিলে আৰু অখন ডাঙৰ কৰি ল'লে এখন দুটাই চলাম এখন দুটাই চলাম প্ৰথমতে বস্তুটো সৰুৰ পৰা ভাঙিব লাগিব ন সেইটো কাৰণে আৰু অলপ ডাঙৰ কৰিব লাগিব প্ৰথম সৰু সৰুৰ পৰাই ডাঙৰ হ'ব লাগিব মানুহ
সেইটো সেইটোতো হ'লেই তাৰপিছত এতিয়া ইণ্টাৰভিউ বিলাক আহি আছে ন চৰকাৰৰ ফালৰ পৰা
অ নাই নাই বা পুলিচত এপ্লাই কৰিছো বাৰু মই। পুলিচ কামাণ্ডোও দি থোৱা আছে।
এইবিলাক এপ এই তাত ধৰ যি এ পঢ়িব লাগিব কিতাপ আছে এয়া।
আছে আছে। মই আছে মোৰ অসম পুলিচৰ কাৰণে। অ অসম পুলিচৰ কাৰণে মই মানে লগৰ কেইটাৰ লগতে একেলগতে পঢ়িম বুলি ভাবি আছো ধুৰ্ব বুলি মোৰ লগৰ এটা আছে।
উম।
সিয়ে মই এ একেলগতে ৰিটেনটো ৰ কাৰণে বাৰু তাই একেলগতে ধৰ। পঢ়াটো হ'ব বাৰু বাকী ৰানিং। চানিং কৰিবই যোৱা হোৱা নাই এদিন যাওঁ যদি এদিন নাযাওঁ টাইম পোৱা নাই ন ভালকে। চবফালে মাথা মাৰি থাকিবলগীয়া হৈছে যে।
অ ম মই তাতে যাম বুলি ভাবিছো মানে। তুহনগেটাৰ লগতে ধৰক শিকিমগৈ অলমান। সেটো ৰিজইনিং বিলাক বা হিন্দী গ্ৰামাৰ বিলাক এইবিলাক শিকিলে ধৰক তেতিয়াহে ঘৰ মানে ইণ্টাৰভিউ টো দিবগৈ পাৰিম ন ভালকে।
অ সেইটোয়ে পাৰি তেতিয়া পাৰি নহয় মানে পঢ়াটোত অলপমান ভালকে ফকাচ কৰিলে হ'ল। কাৰণ বাকী দৌৰা চৌৰাখিনিতো আমি ল'ৰা মানুহ এতিয়া আমাৰ গাত জোৰ আছে। আমি কৰিব পাৰিম সেইখিনি। সেইকাৰণে আমাৰ কনফিডেঞ্চ কনফিডেঞ্চ লেভেলটো যদি আমাৰ হাই থাকে আমি কৰিব পাৰিম। খালি পঢ়াটোত অলমান আমি ভালকে মন দি দলে আমি সেইফাল পাওঁ অলপমান আমাৰ সুবিধা হব আমি যদি ইমান খিনি বিজনে জৰ কথা ভাবিব পাৰিছো সিখিনি বস্তু লব পাৰিছোৱেই। সেইখিনি বস্তু লব পাৰিমেই যেতিয়া আমি যিকোনো বস্তু এটা যেতিয়া কৰিব পাঁৰোৱে আমা বেকগ্ৰাণ্ডত আছে ন। নোহোৱা নহয় খালি আমি নিজও নিজৰ ভৰিত থিয় হবৰ কাৰণে আমি যদি চাকৰি এটা কৰিব পাৰোঁ বেছি ভাল হয়।
বেছি ভাল হয়। এইটো ধৰ চৰকাৰী ফালৰ পৰা চাকৰি নহয় এইটো ধৰ আমাৰ এতিয়া বিজনেছটো বিজ বিজনেছ টো ধৰ প্ৰফিট হৈ গলে ধৰ ভালকে তেতিয়া ধৰ তো উঠি যাব ধৰ বিজ নেজ আৰু ধৰ ভালকে ধৰ চাব লাগিব বিজনেচটো।
সেইটোৱে হয়।
বাকী জিকে চিকে বিলাক অলপ চাব লাগিব মানে মই চাইছিলো। তমানটো।
উম! মই সেই মেথছটো কৈ ভাল পাওঁ বৰ বেয়া নহয় মেথছটো ভাল লাগে কৰি।
অ মেথছতোটো ইজিয়ে বাৰু জিকে কিছুমান আছে সেইবিলাকতো আৰু ভাল লাগে। কৰি পেলাই মানে বহি মুখস্থ হৈ গলে।
উম!
টো বেছি ভাল লাগে। কিন্তু যেনে ধৰেত যেনে ধৰেত। এতিয়া ধৰ তো এতিয়া ধৰ অসমৰ ৰাষ্ট্ৰীয় খেল ধৰ এইবিলাক।
উম আচ্ছা আচ্ছা সেইবিলাক ভালে লাগে।
এইবিলাক অসম অসমৰ বাহিৰেও আহে নহয় জি।
আহে আহে আহে বহুত টিকেতৰ বিষয়েও আহে বহুত। ফুটবলৰো আহে এনেকে খেলৰো আহে বহুত। তেনেকে আহে বহুত কিবা কিবি আহে। সেইটো কাৰণে বেয়া নহয় বাৰু ভালেই অলপমান ভালকে আমি পঢ়া শুনা কৰিলে
আহি জাব আও। কিতাপ এ হেৰি বাকী ভাত পানী।
ভাত পানী নাই খোৱা এ দোকানৰ ওচৰতে ৰখি আছিলো যাওঁ আৰু মই বোলো ৰখি থাকা কাৰণে তোমালকে ফোন এটা কৰি ভালকৈ কথাটো পাতো।
অ পিছে বনাইছে কি আজি ঘৰত?
মাংস বনাইছে নেকি? মই ভালকে গম নাপাওঁ। মই মানে আহিলো আহি গা চা ধুই পেলাই ওলাই আহিলো।
অ।
সেইকাৰণে
ঠিকে আছে বাৰু তে অ বাকী বাকী কাইলৈ পাৰ্টি এটা বোলে আমাৰ গাঁৱৰ লৰা খিনি যাব
আহ
তাতে ধ যাব পাৰিলি ত
পাৰ্টি ভাবা নাই কাইলে মোৰ মানে
তাতে ধৰক ন নদীত হ'ব একেবাৰে পুৰা গাঁৱলীয়া পৰিৱেশতো ধুনীয়া হ'ব একদম এতিয়া গৰম যি পৰিছে তাতে ধৰ ভোজ এটা খালোও মানে ধৰ
অ নহয় নহয় সেইটো ভাল হ'ব কিন্তু মানে মই একাউন্টছৰ কাম অলপ আছে ছিল মানে মৰ পাৰ্চছৰ কাম অলপ আছিলে মই আজি আনি লৈছো সেইখিনি কাই চাম বুলি ভাবি
দে তেনেহ'লে হ'ব আৰু ন
উম ঠিক আছে অ